অ কোৱা?
অ কি কৰি আছা হে?
এ এনে আছো ৰবা। তুমি কি কৰি আছা?
এ মইও এনেই আছো ৰবা। তাকেই তোমাৰ এই গৰমত তোমাৰ বাহিৰতে আন অলপ গাছৰ তলত বহি আছো।
তাকে মানে ঘৰৰ ভিতৰত থাকা সম্ভৱ নহয়। দিয়া বাহিৰত থাকাতোৱে ভাল। মইয়ো বাহিৰতে আছো। চকী এখন লৈ এনেই বোলো গছ এডাল আছে তাৰে তলতে বহি আছিলো। উপায় নোহোৱা হৈছে এনে
অ তাকে আ ইমান গৰম বৃদ্ধি পাইছে মানে দিনক দিনে। সাৰটো ইয়াৰ বাঢ়িয়ে গৈছে। দিয়া। বাকী মই এটা ভিডিঅ' চাইছিলোহে মোবাইলত তুমি ফোন কৰাৰ আগতে।
কি ভিডিঅ' বা?
এ তোমাৰ বেলেগ একো নহয় এ আমাৰ বিহুৰ ওপৰতে এনেই অলপ ভিডিঅ' অলপ চাই আছিলো। তাকেই আমাৰ আমাৰ বিহুটো, মানে কিমান ডাঙৰ বা আমাৰ বিহুতো অসমৰ কাৰণে কিমান এটা আৰু প্ৰধান আৰু। সেইয়ে আৰু সেইবিলাকে।
এই বিহু বুলি ক'লে তোমাৰ মন প্ৰাণ ভাল লাগি যায় দিয়া। এতিয়া সবেতো জানে বিহুতো তোমাৰ অসমৰ জাতীয় উৎসৱ বুলি সেইটোও জানে, কিন্তু বিহুতো তোমাৰ অসমীয়াৰ লগত কিমান ওতপ্ৰুতভাৱে জড়িত হৈ আছে বা কিমান আমাৰ জীৱনৰ প্ৰত্যেকটো দিনত বিহুত কিমান গুৰুত্বপূৰ্ণ ভাৱে মানে তোমাৰ থাকে আৰু সেইটো কথা কিন্তু মানুহে বুজি নাপায় বাহিৰৰ মানুহে এতিয়া অসমীয়া মানুহ বোৰে বুজি পায় সেইটো। কেৱল যিটো অনুভৱ হয় না
এ হয় দিয়া মানে বিহুৰ যিটো অনুভৱ সেই অনুভৱটো বাহিৰৰ মানুহ কেনেকে বুজি পাব কোৱাচোন! মানে আমাৰ এইটো নিজৰ যিটো মানে এটা আমাৰ প্ৰাণ বুলি কওঁ ন আমি বিহুক সেই আমাৰ প্ৰাণটোক আমি কেনেকে তোমাৰ ওলাই দিব পাৰিম কোৱাচোন! মানে বিহুৱে আমাৰ প্ৰাণ ন ত' আমি সেই অসমীয়া বিহুটো বা অসমীয়া আমাৰ যিটো বিহু আমাৰ যিটো প্ৰাণত আছে বা তোমাৰ প্ৰতিটো আমাৰ যিটো ৰোগ আছে সেই ৰ ৰোগ সৈতে আমাৰ বিহুতো আমাৰ- সকলোৰে মানে অসম প্ৰতিটো অসমীয়াৰে ভিতৰত আছে মানে সকলোৱে আহ ঢোল বা ঢোল বজাব নাজানিলেও, পেঁপা বজা বজাব নাজানিলেও, তোমাৰ বাঁহী বজাব নাজানিলেও লেও বা তোমাৰ নাচিব নাজানিলেও, বিহুটো কিন্তু সকলোৱে ভাল পায় অসমীয়াৰ সেইটোয়ে ভাল লাগে দিয়া।
সেইটোয়েটো কথা মানে তোমাৰ তুমি ধৰা তুমি কিবা এটা বস্তু জানা নাজানা সেইটো ডাঙৰ কথা নহয়। কিন্তু তোমাৰ নিজৰ সংস্কৃতিৰ প্ৰতি যিটো ৰাপ থাকিব লাগে বা নিজৰ সংস্কৃতি জনাৰ যিটো ৰুচি থাকিব লাগে সেইটো আছেনে নাই সেইটোৱে ডাঙৰ কথা। এতিয়া তুমি কোৱাৰ দৰে হয়তো আমি নাচিব নাজানিব পাৰো বা গাব নাজানিব পাৰো বা তোমাৰ যিবিলাক আমাৰ বাদ্য যন্ত্ৰ আছে সেইবিলাক বজাব নাজানিব পাৰো, কিন্তু এনেকুৱা কুৱা নহয় যে আমি আমাৰ যিটো বিহু সংস্কৃতি তাৰ বিষয়ে একোৱে নাজানো, বিহু সংস্কৃতি বুলি কলে জানাই এতিয়া আমি ধৰা বিহু বুলি ক'লে আমি ত তিনিটা বিহুৰ কথাই জানো ধৰা ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। এতিয়া ৰঙালী বিহুৰ কথা যদি ক ৰঙালী বিহু বুলি যেতিয়া তুমি কবা, তেতিয়া তোমাৰ প্ৰথমে কি মনত আহিব যিটো ৰঙালী বিহুৰ আমাৰ ধৰা ঢোলৰ মাত সেইটোয়ে মনত আহে বা যিটো বসন্ত কালত বা বসন্ত ঋতুত যিটো গকুলীয়ে মাত দিয়ে বিহু অহাৰ আগে আগে সেইবোৰ মানে কেনে ধৰে আমাৰ প্ৰকৃতিৰ লগত সেই বিহুতটো জড়িত হৈ আছে সেনেকুৱা ধৰণৰ কথা ন। ত তুমি কি কবা ধৰা আমাৰ যিটো এতিয়া মই বেলেগ বাৰু বিশেষ নুসুধোঁ, ৰঙালী বিহুৰ বিষয়ে তুমি কি ক'ব বিচাৰা ধৰা তোমাৰ কেনেকুৱা ধৰণ অনুভৱ হয় বা আগৰ ৰঙালী বিহু যেনেকুৱা আমি পালন কৰ ছিলো আগতে আৰু এতিয়া যেনেকুৱা হৈ আছে কিবা সাল সলনি দেখা পাইছা নেকি তুমি?
সাল সলনিটো বহুত আছে দিয়া মানে আগৰ দৰে এতিয়া বিহুতো নাই সেনেকুৱা লাগে আৰু। মোৰ। বাকি তুমি বিহুৰ কথা কলাই যিহেতু মানে আমাৰতো জানাই আমাৰ তিনিটা বিহু। আমাৰ তিনিটা জনপ্ৰিয় বিহু সেই তিনিটা জনপ্ৰিয় বিহুৰ মাজত, তোমাৰ কোনটো প্ৰিয় আহে কোৱাচোন অলপ বিহুৰ বিষয়ে মোৰতো তোমাৰ মাঘ বিহু আৰু ৰঙালী বিহু দুয়োটাই প্ৰিয় দিয়া আৰু কাতি বিহুটো প্ৰিয় কিন্তু কাতি বিহুতো তোমাৰ জানাই বিশেষত বিহু পালন কৰা নহয়। এইটো কেৱল খেতি বাতিৰ ওপৰত মানে কৃষকসকলৰ কাৰণে সেইটো বিহু উদযাপন কৰা হয়। আৰু তুমি জানাই কাতি বিহুত কি কৰা হয়, ধানৰ যিটো আগত পথাৰত আছে সেই পথাৰত চাকি দিয়া হয়, তাৰপিছত ধানৰ যি এটা মুঠি আমাৰ ভঁৰাল ঘৰলৈ লৈ অহা হয় তাতে লক্ষ্মীয়েক আদৰিবলৈ যাতে দিয়া, ত সেইটো কাতি বিহুৰ আৰু মেইন লক্ষ্য আৰু ক'বলৈ গ'লে। বাকী ৰঙালী বিহুতটো প্ৰিয় দিয়া কাৰণ ৰঙালী, বিহুতে আমাৰ যিটো মেইন বিহু আৰু বিহু নচা হওক ঢোল, পেপা, বজনা এইবিলাক ব বজাই। সেইটোৱে কবলৈ গলে প্ৰিয় আৰু মানে আমাৰ ৰঙালী বিহু আমাৰ আমাৰ নিজৰ যিটো বিহু সেই বিহুটো আমাৰ মানে আপোন আৰু বহুত আপোন দিয়া। আৰু বাকী তুমি- তেয়া কৈছিলা নহয় যে কি পাৰ্থক্য আছে আগৰ বিহু আৰু এতিয়া বিহু বা কি সলনি হৈছে। সলনিতো বহুত হৈছে দিয়া এতিয়াৰ বিহু মানে এনেকুৱা বিহু বিহু নালাগে যিটো আগৰ তোমাৰ বিহু আছিল আমাৰ- ককা আইতাৰ দিনৰ যিটো বিহু আছিল মা দেউতাৰ দিনৰ যিটো বিহু আছিল সেই বিহুটো তোমাৰ এতিয়া নাইয়ে। দিয়া খতমেই হৈ গৈছে। বাকী তুমি কোৱাহে তোমাৰ কোনটো প্ৰিয় বিহু পিছে-
এতিয়া অসমীয়া হিচাপে যদি ক'ব যাওঁ বিহু বুলি ক'লে মানে যদি কওঁ আৰু- কলেজ তোমাৰ আমাৰ তিনিটা বিহুৱে মোৰ প্ৰিয়- আৰু তুমি যদি এটা কথা সুধা তেতিয়াহ'লে মোৰ যিটো ভোগালী বিহু সেইটো আটাইতকৈ বেছি প্ৰিয় প্ৰিয় কাৰণ তুমি ভোগালী বিহুৰ নিয়মবোৰ জানে আমি ধৰা কেনেকুৱা ধৰণৰ নিয়ম পালন কৰো কিন্তু তোমাৰ উজনি অসম আৰু নামনি অসমত অলপ- নিয়মবোৰ বেলেগ বেলেগ হয়। কিন্তু তোমাৰ ভেলাঘৰ সাজা হওঁক বা মেজি জ্বলোৱা হওঁক বা যিটো উৰুকাৰ ৰাতি- উৰুকা ৰাতি খানা খোৱা, এই নিয়মবোৰ সকলো ঠাইতে একে। আৰু এই যিটো উৰুকাৰ ৰাতি সেইটো মোৰ বিশেষকে ভাল লাগে, কাৰণ ধৰা উৰুকা এতিয়া জানে আজিকালি কাৰো হাততে সময় নাথাকে। মানে তোমাৰ নিজৰ বন্ধু বান্ধৱী বা যিবিলাক সম্পৰ্কীয় মানুহ তেওঁলোকৰ লগত কথা পতাৰো সময় নাথাকে। কিন্তু, বিহু মানে এনেকুৱা এটা পৰ্ব, তুমি এই যিটো আমাৰ ভোগালী বিহু ধৰা আমি ইয়া গুৱাহাটীত থাকো ত আমি যেতিয়া গাঁৱলে যাওঁ তেতিয়া আমাৰ সকলোকে লগ পাওঁ মামা, মামি, খুৰা খুৰি যিমান যি আছে সকলোকে লগ পাওঁ সকলোৱে একেলগে ভোজ ভাত খাওঁ। বা গাঁৱৰ আমাৰ এনেকুৱা হয় আমাৰ যিখন গাঁৱত আৰু মামাহতৰ ঘৰত গ'লে মামাহঁতৰ মানে এনেকুৱা তোমাৰ গাঁৱত যিমান কেইখন মানুহ আছে কমেও দহ বাৰ ঘৰ মানুহ আছে সকলোৱে মিলি কিনে মানে এসাজ খ সকলোৱে এনেকুৱা ঘৰৰ মানুহৰ নিচিনাই আৰু ত' সকলোৱে মিলি যেতিয়া খা ভোজ ভাত খাওঁ বা আনন্দ কৰোঁ নাচি ফূৰ্তি কৰোঁ বা ৰাতিটো তোমাৰ- যিটো ভেলাঘৰ সজা হয় ভেলাঘৰত থাকা বা ৰাতিটো তাতে সময় কটোৱা সেই- সবোৰ ভাল লাগে আৰু তোমাৰ আৰু এটা নিয়ম থাকে ন ভেল মানে যিটো আমি ভোগালী, বিহুতাত আৰু এটা নিয়ম থাকে যে তোমাৰ ওচৰৰ পাজৰৰ যিবিলাক গাঁও থাকে সেই গাঁৱৰ দো দেকাবোৰৰ মাজত এখন মানে প্ৰতিযোগিতা হয়। আৰু যে কোনে কিমান ভাল ভেলাপুজি- বনাব পাৰে বা কোনে কিমান ডাঙৰ ভেলাপুজি বনাব পাৰে বা তোমাৰ এ আমাৰ যি- যিটো বাহ আছে ভেলাপজি যিটো বাহ দিয়া হয় সেই বাহটো কাৰ কিমান ফুটিব পাৰে। কাৰ কিমান শব্দ ওলাব পাৰে সেনেকুৱা ধৰণৰ প্ৰতিযোগিতা হয় আৰু ত সেইবোৰ চাইও ভাল লাগে এতিয়া তুমি ধৰা যোৱা নিশা ভোজ ভাত খালা দেন ৰাতিপুৱা উঠিলা। উঠি কিনে গা পা ধোলা ধুই তুমি এতিয়া সকলো লগত একেলগে পথাৰ য মেজি জলোৱা যিটো পৰ্ব আৰু ভেলা পুজি জ্বলোৱা সেইটো পৰ্ব হাত বতালা বা অংশগ্ৰহণ কৰিলা, তাতে চাহ-পানী খালা ত' এনেকুৱা ধৰণৰ নিয়মবোৰ মানে যথেষ্ট ত ভাল লাগে, সেই কাৰণে চাগে মোৰ যিটো ভোগালী বিহু সেইটো প্ৰিয় আৰু ৰঙালী বিহুতটো বেয়া নালাগে দিয়াচোন কিন্তু ৰঙালী বিহুতো জানাই, বেছিভাগ আজিকালি বিহু ফাংচনে পাত তা হয়। মানে তোমাৰ এনেকুৱা নহয় যে খালি বিহুতোয়ে থাকে তাতে গান গোৱা মানে কাৰোবাক শিল্পীক মাতি গান গোৱা, এনেকুৱা ধৰণৰ মানে তোমাৰ এনেকুৱা হয় যে জ প্ৰগ্ৰেমে বেছিভাগ পাতা হয়। ত' মই সেইকাৰণে সেইটো বেছি ইমান ভাল নাপাওঁ, সেইকাৰণে মোৰ ৰঙালী বিহু যি টো সেইটো ভাল লাগে কাৰণটো আগৰ আগতে যেনেকুৱা আছিল আৰু ইতিয়াও সেনেকুৱাই হৈ আছে ছে আৰু কবলে গলে।
হয় দিয়া একদম ঠিক কৈছা, মানে তোমাৰ আমাৰ ৰঙালী বিহু যিটো সেই ৰঙালী বিহুৰ যিটো দৰদা যিটো সৌন্দৰ্য, যিটো তোমাৰ সংস্কৃতি আমাৰ অসমীয়াৰ সংস্কৃতি, সেই সংস্কৃতিটো মানে এতিয়াও মনত পৰিলে মানে বেলেগ এটা অনুভৱ হয়। যিটো যিটো সময়ত তোমাৰ এই মানে ধৰি লোৱা, এ ৰঙালী বিহু সময়ত আৰু এই ধৰি লোৱা আমি ঘৰে-ঘৰে বিহু নাচিবলৈ যোৱা এই ধৰি লোৱা ঘৰত বিহু নাচিব অহা
বা তোমাৰ এই ধৰি লোৱা। এই আমি সৰুতে আৰু হুঁচৰি গোৱা ঘৰে ঘৰে এইবিলাক মানে মনত পৰিলে এনেকা এনেকুৱা লাগে যেন সেই দিনবোৰ মানে কেতিয়া আৰু ঘূৰি আহিব এতিয়া তোমাৰ দেখিবা যে আৰু মানুহে এতিয়া মানে কি কৰে এই ল'ৰা ছোৱালীবিলাক বিহু নাচিব যাব নিদিয়ে আৰু ঘৰে ঘৰে আজালি যিবিলাক মাক দেউতাক আহ দেখা নোপোৱা দে চুন বিহুৰ উৎসৱ ইমান এটা দেখা নাপায়েই ৰঙালী বিহু হওক তোমাৰ ভোগালী বিহু হওক একো বিহুৰে তুমি ঘৰত দেখিবলৈ নোপোৱা যিবিলাক বাহিৰৰ যিবিলাক মানুহ আছে বাহিৰৰ ৰাজ্যত সেইবিলাক মানুহতে উৎসৱ দেখিব। ওলাবা সেইবিলাক মানুহৰ উৎসবতে এতিয়া অসমীয়া মানুহক পোৰণ কৰিবলৈ ধৰিছে আৰু বহুত মানে এটা বেয়া দিশ হৈ পৰিছে। মানে যিটো আমাৰ প্ৰজন্ম আছে সেই আমাৰ প্ৰজন্মটো যিটো অসমীয়া বিহু আছে, ৰঙালী বি বিহু ভোগালী বিহু, কাটি বিহু, এই বিহুৰ বিষয়ে ইমান এটা নাজানেই চাগে, মানে তেওঁলোকে চাগে এই ছট পূজা হওক, এই ধৰি লোৱা এই আমাৰ যিটো কোৱা হয় এই আমাৰ বিহাৰীসকলৰ যি পূজা এটা আছে এই পূজাটোৰ বিষয়ে মানে বেছি জানে সেনেকুৱা লাগে মোৰ আৰু, কাৰণ চাবাচোন সেই পূজাটো আহিলে গোটেই গুৱাহাটীতে তোমাৰ ই বিহাৰীৰ গান হওক বা তোমাৰ এই ধৰি লোৱা এই নদীত পূজা কৰা তেওঁলোকে এইটো বাৰু তেওঁলোকৰ এটা নিয়ম বা তেওঁলোকৰ এটা যেনেকে আমাৰ বিহু তেওঁলোকৰ হ'ব পাৰে। কিন্তু তোমাৰ সেইটো সেইটো যেন অসমতে এতিয়া বেছি হৈছে, মানে এনেকুৱা লাগে আৰু মানে এইটো বহুত এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে আগৰ প্ৰজন্মক, আগৰ প্ৰজন্ম যিটো আছে সেই আগৰ প্ৰজন্মৰ কাৰণে, কাৰণ তেওঁলোকে এইটোৱে দেখি এই চহৰত থাকিলে, এইটো দেখিলে তেওঁলোকে আমাৰ
কথা নাজানিবই একো মাক দেউতাকো তোমাৰ আজিকালি কতনো অসমীয়া শিকে বা কতনো অসমীয়া সংস্কৃতিৰ প্ৰতি ল'ৰা ছোৱালীক ধাউতি দিয়ে, সকলোবোৰচোন এতিয়া যিটো বাহিৰৰ ৰাজ্য হওক বা বাহিৰৰ দেশ সেই সেই সেই সংস্কৃতি দিবলৈ ইচ্ছুক আৰু মাক দেউতাকো। ত' এইটো বহুত সমস্যাৰ সৃষ্টি হৈছে কৰিছে আৰু মানে এইটো ভাবিব লাগে আৰু, কাৰণ চোৱা আজি আমি তেওঁলোকক শিকা লাগে তেওঁলোকে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম শিকাব সেনেকেইটো আমাৰ বিহু যিটো আছে বা আমাৰ যিটো সংস্কৃতি আছে সংস্কৃতিটো বজাই থাকিব নহলেচোন আমাৰ গোটেই বিহুতেই নোহোৱা হৈ যা ব আৰু বিহুতো নোহোৱা হলে জানাই অসমীয়া জাতিটোকে চিনি নোপোৱা হৈ যাব, কাৰণ গোটেই বিশ্বতেই অসমীয়া জাতিক বা বিহু হওক বা অনান্য যিবিলাক সংস্কৃতি সেইবিলাকো নাজানে ন অসমীয়া জাতিটোক জানিবলৈ আমি এইবিলাক আৰু প্ৰচাৰ কৰিব লাগিব যিমান পাৰোঁ। বাকি হ'ব দিয়া নহ'লে আজি।
অ দিয়া হ'ব দিয়া।